অঁ', -হেল্ল'।
হেল্ল'।
হেল্ল' বাইদেউ।
অ',।
কওঁকচোন? অঁ', -শুনিছো।
অ', কিবা কৰি আছা নেকি?
অঁ', এনেই মেগ ব-বেগ বনাই আছোঁ।
অ', -অ', কি মেটেকা বেগটো নে?
অঁ', মেটেকা বেগে বনাই আছো।
অ', কেনেকে বনাইছা?
উমঁ, কিবা থাৰলা-থাৰ্মক'লাৰ- যোগেদি মেটেকা বনাই আছো বেগ গুঠি-গুঠি।
অঁ', -হয়-হয়। মানে তোমাৰ সেই বেগ বিলাক বনাই-বনাই তুমি বিক্ৰি কৰা ন'?
হয়, মই বিক্ৰী কৰোঁ। আপোনাক লাগিছিলে নেকি?
অ', মোক লাগিছিলে তাৰমানে বেগ দুটা।
অ'।
অ', মেটেকাটো দি কি কি বনাব জানা তুমি?
এনেকে বেগো বনাব জানোঁ, আৰু কিবা কলম চলম থোৱা, ফুল চুল সজাই থোৱা ডাইনিঙত।
অ', অ'।
আৰু ঢাৰি পাতি।
অ'।
আৰু ডাইনিঙত প্লেট এটা, এটা। থ'ব লগা হ'লে মানে বনাই নহয়।
হয়, হয়।
সেনেকাও বনাওঁ।
উম, উম। অ', সেনেকে পেলাই বনাব পাৰা ন? তুমি মেটেকাটোক ক'ৰ পৰা আনা? মানে কি তোমাৰ ঘৰৰ ওচৰত আছে নে বেলেগৰ পৰা তুমি চাপ্লাই আনা নে? মেটেকাটো কিনি আনা নে নেকি?
নাই কিনি নানো এনেকে বিলতে পাওঁ নহয়।
হয়, হয়।
তাৰ পৰাৰা কাটি আনো, কাটি আনি ধুনীয়াকে ধুই চুই।
অ'।
মুচি লওঁ, মুচি কলাই এমুঠা, এমুঠা বান্ধি পেলাই শুকাই থওঁ এসপ্তাহ মান।
হয়, হয়।
শুকোৱাৰ পাছত আকৌ ধুনীয়াকৈ এটা চেপৰে চবকেইটা কাটি বলে।
উম, উম।
বেনী গধা নিচিনা গুঠি যাওঁ আৰু।
অ', অ'।
তাৰপিছত গুঠা হ'লে মানে ফিনিচিং দি পেলাই বানিছ মাৰোঁ। বানিছ মাৰি পেলাই আকৌ দুদিন ৰ'দত দিওঁ।
হয়।
আৰু কাকবা যদি, এনেকে ডিজাইন লাগে তাক, ঊল সূতা দি
উম, উম। ডিজাইনটো বনাই দিয়া তেতিয়া।
হয়।
উম, সেইবিলাক বিক্ৰী কৰিলে কেনেকে কৰা তুমি?
এনেকে, এনেকে কোনোবা যদি খোজে।
উম।
আৰু কোনোবা বনাবলৈও দিয়ে অৰ্ডাৰ দিয়ে নহয়।
হয়, হয়।
অ', এতিয়া আনেকা আপোনাক কি নিচিনা বেগ লাগিব? যেনিবা ডাঙৰ কাপোৰ থোৱা বেগ নহ'লে সৰু হাতত ধৰা মানি পাৰ্চ, নহ'লে ডিঙিত লোৱা পাৰ্চ।
হয়।
আপোনাক, কোনটো ডিজাইনৰ বেগ।
অ', কেনে যেনেকুৱা ডিজাইনৰ লাগে তেনেকুৱাতো বনাই দিব পাৰা আৰু নহয় জানোঁ?
হয়- হয় আৰু ফল মূল লৈ যোৱা সেইবোৰো বনাও।
বাস্কেটটো বনাব পাৰা।
হয় আৰু এইটো মন্দিৰত গ'লে সজা এটা লৈ যায় নহয়।
হয়- হয়।
সেনেকা ডিজাইনৰো বনাব পাৰোঁ।
উম- উম তুমি সেইবিলাক তুমি ক'বাত ট্ৰেইনিং লৈছিলা নে, নে কি তুমি নিজে ঘৰতে বনাবলৈ চেষ্টা কৰি পেলাই শিকিছিলা?
অ, বাই তাত এ দুদিনমান এনে চাই পেলাই শিকিছিলোঁ। তাক অকণমান হেল্প কৰি দিছিলোঁ।
উম।
অ' তাৰ পৰাই শিকিলো অকমান, তাৰপিছত ঘৰতে নিজে নিজে শিকোঁ আৰু।
অ, নিজে বনাই পেলাই, শিকি পেলাই তুমি ধৰা নিজে বনাই পেলাই, এতিয়া বিক্ৰী কৰি আছা আৰু ন?
হয়। মানে কেনেকে কা গুঠে সেইটো চাই লৈছিলোঁ। কি কি লাগে সেইটো গুঠিবলৈ। সেইটো চাই লৈছিলোঁ, থাৰ্ম কলাৰ লাগে হেডপিন লাগে।
উম, উম।
উম, সেইবোৰ যোগেদি বনাব পাৰি।
অ-অ। এনে আমাৰ মেটেকাটো যে আমি শুকুৱাই কৰি লোৱাৰ পিছত সেইটো কিছুমান মেটেকা ক'লা পৰি যায়। এ মানে কি কি কাৰণে কেনেকে কি কৰিলে কলা নপৰা হয় বা বেলেগ হেৰি হয় যায়?
অ, এইটো অ-অ এইটো মেটেকাটো কাটি আনি কিনিয়ে মানে ধুনীয়াকৈ চাফাকৈ ধুই দিব লাগে।
হয়, হয়।
ধুই কিনে মুচি ল'ব লাগে, যাতে নুসুযাই, তাতে লেতে তেৰা লেতেৰা ক'লা- ক'লা বীজাণু থাকি যায় যে। সেইটো যদি সেইটো যদি থাকি যায় তেতিয়া ক'লা হয়।
উম, উম।
আৰু ভালকৈ যদি ৰ'দ নাপায় তেতিয়াও ক'লা হয়।
মানে ভাল ৰ'দত শুকুৱাব লাগে আৰু নহয় জানো?
হয়। ভালকৈ মানে এসপ্তাহমান ধুনীয়াকৈ ৰ'দ দি কিনি শুকাব লাগে।
উম, উম।
তাৰপাছত শুকালে মানে ঘৰত আনিব লাগে, পাতকেইটা থাকে নহয়।
উম।
সেইটো- সেইটো কাটিব লাগিব। তাৰ পাছত আকৌ আৰু বেলেগকে সেইটো ধুনীয়া চেপ এটা দি কিনি গোটাকেইটা এটা চেপতে কাটি পেলাই মানে বেনী গুঠা নিচিনাকে গুঠিব পাৰি।
অ- অ।
এইটো দিয়ে ধুনীয়া- ধুনীয়া মানে
ডিজাইন বিলাক বনাব পৰা যায় আৰু। উম। অ, তুমি সেইবিলাক বিক্ৰী কৰিলে কেনেকে কৰা? তোমাৰ হেণ্ড বেগটো হ'ল ধৰা তোমাৰ হাতত যিটো বেগ লৈ ফুৰে, সেই বেগটো তোমাৰ হেৰি, তোমাৰ মানে কি কিমান এমাউন্টত তুমি দিব পাৰা সেইটো ধৰা?
উম, এনেকে হাতত ধৰা সৰু পাৰ্চটো দুশ টকাত আৰু আঢ়াই শ টকাত সেনেকা দিব পাৰোঁ।
অ' অ'।
আৰু যদি কাপোৰ থোৱা বেগ লাগে এনেকা ডাঙৰকে
অ্
ত' পাঁচশ-ছয়শত পাই যাব যদি ধুনীয়া মানে ডিজাইন লাগে আৰু যদি এনে নৰ মেল লাগে, নৰ্মেলটো এনেকা চাৰিশত পাই যাব।
অ'।
তাৰছত আৰু ডিঙিত লোৱা সেই পাৰ্চটো, এনেকেই তিনিশ টকা।
অঁ অঁ।
মানে, হাতত লোৱাও এটা পাৰ্চ থাকে নহয়?
হয়, সৰুকে যে অকনমানিকা।
অঁ সেইটো, সেইটোও বেছি দাম নহয় সেনেকাই তিনিশ টকাই।
অ' অ্।
সেনেকাই বিক্ৰী কৰোঁ, ধুনীয়াকে ফুল-চুল গুঠি দিওঁ।
উম' উম'।
আৰু টপিও বনাব পাৰোঁ।
উম', টফি বিলাক ধৰা তোমাৰ এতিয়া মই তোমাক এটা ধৰা ক'লো মই ডাইনিংত এটা থব কাৰণে তুমি এটা বাচকেট এটা ধুনীয়া ডিজাইনত বনাই দিব লাগে, সেই বাচকেট টো ধৰক মই ফুল-চুল ধুনীয়াকে সজাব কাৰণে, বা টেবুলত হক বা টেবুলত সজাবলেকে হওক বা ডাইনিঙত সজাবলে হক এনেকুৱা এটা ধৰা বনাবলগীয়া হ'লে কিমান মান লাগিব বাৰু?
এতিয়া টেবুলত ষজোৱা
উম্
এইটো ইমান নপৰে বেছি ডাঙৰ নহয় নহয় সৰু মিডিয়াম চাইজৰ।
হয়।
সেইটো এনেকে তিনিশ মানেই পৰিব ইমান নপৰে।
অঁ অঁ। তুমি একেবাৰে ধৰা গো- গোটেই কমপ্লিট ব্ৰাণিছ-চাৰ্নিচ কৰি দিবা গোটেইখিনি।
হয় বানিছ-চানিজ কৰিয়ে বিক্ৰী কৰোঁ।
অঁ অঁ।
অঁ নহ'লে বানিছ নলগালে ভাল নালাগিব দেখিবলৈ কাণে। যদি বানিছ লগাও তেতিয়াহে ধুনীয়া, উজ্জ্বল হৈ থাকিব।
অঁ অঁ, তেতিয়া ধৰা সেইটো মেট- টেকা দি বনোৱা নে কিহ দি বনোৱা সেইটো পটককে ধৰি নোৱাৰে নহয় জানো?
হয়।
বাৰ্নিজটো কৰি দিলে ধৰা তোমাৰ সেই উজ্জ্বলটোৰ কাৰণে মানুহে বেছি হেৰি কৰে নহয়।
অঁ আৰু বেছি লাষ্টিঙো কৰিব।
উম্
পানী লাগিলেও ইমান ফটক-
বেয়া হৈ নাযায় উম, বাৰ্নিজটো নক- পৰিলে মানে পানীটোতো বেগটো পচি যোৱাৰ সম্ভাৱনা থাকে যে।
এনকে পচি যোৱাৰ সম্ভাৱনা নাথাকে কিন্তু ভুগূৰি যায় বগা বগা কিবা এটা উঠি যায়।
অঁ ভেঁকুৰ উঠা নিচিনা হৈ যায়।
অঁ তাৰছত লাহে লাহে ক'লা হৈ যাব, সেইটো ৰ'দত দি থাকিলে একো নহয় ভেঁকুৰীও নাযায় আৰু কিবাও নহয় মানে। সময়ে সময়ে ৰ'দত দি থাকিব লাগিব আৰু।
অঁ অঁ। তাৰাপা আকৌ মানে কি মোক লগা লাগে মানে এটা ডিঙিত ওলমাই লোৱা বেগ এটা লাগিব।
হয়।
তাৰ পৰা তোমাৰ হাতত মানে কাপোৰ চাপোৰ নিব এটা ডাঙৰকে বেগ এটা লাগে। সেই তাকে লৈ পেলাই মই ফোন কৰিছিলো তোমালে।
অঁ।
তোমাক এতিয়া কেনেকে লগ পাম ক'ত লগ পাম সেইখিনি লাগিছিলে জানিব পৰা হয় ভাল আছিলে।
অঁ, আপুনি বনপৰা গাঁওখন চিনি পায়।
বনপৰা গাঁওখন কেনি যায় বা?
এইটো মৰিগাঁও দন্দুৱাৰ পৰা দন্দুৱা সেইখিনিত নামিলে মানে, দন্দুৱা দিগি আহিব লাগে বনপৰা।
অঁ।
তাতে এটা তিনিআলি থাকিব।
উম উম।
ৰাইট চাইডে আহিলে মানে তেতেলীজোপা এটা পাব সেইখিনিত আপুনি গৈ পালে মোক এবাৰ কল কৰিব, মই ওলাই থাকিম আপুনি চাই লৈ যাব পাৰিব।
অঁ অঁ অঁ, তুমি এনেই ঘৰতে থাক নহয় ন।
অঁ, মই এনেই ঘৰতে থাকোঁ।
অঁ মই যেতিয়া ধৰা যাবলৈ মোৰ পইচাটো লাগিব, পইচাটো মই যোগাৰ কৰি পেলাই ধৰা তোমাৰ ওচৰলৈ যাবলে হলে মোকতো পইচাটো লৈ পেলাইহে মই যাব পাৰিম নাই জানো। তেতিয়া মই তোমাক ফোন কৰি দিম নহলে।
অঁ, আপুনি এনেই কৰ' পৰা কৈ আছে?
মই কৈ আছো মৰিগাঁও ডিষ্ট্ৰিক মৰিগাঁৱৰ পৰা মোৰ অকণমান সোমাই আহিব লাগে পছতিয়া পিনে।
হয়।
মানে দন্দুৱালৈকে বাৰু মই গৈ থাকো মাজে মাজে।
হয়।
আপুনি এতিয়া বেগ বনোৱা খবৰটো কেনেকে পালে?
নাই তাৰমানে এই মানুহ এজনীক মানে সুধিছিলো, সুধোতে ক'লে যে এনেকুৱা ধুনীয়া মানে এই বন পৰা দন্দুৱা ওচৰে মানুহ এজনী।
হয়।
তাই তটা মানে মই কিবা এটা কথাই কথাই ওলালে, তাতে সোধোতে কলে যে এনে কে এনেকে আমাৰ তাৰ বোৱাৰি এজনীয়ে বনাই বেগটো বেগ বনাই। কি বনাই এনেকৈ বহু কিবা কিবি বনাব জানে তেনেকৈ ক'লে সেই তাকে তেওঁৰ পৰা নম্বাৰটো লৈ পেলাই মই তোমাৰ লগত বোলো কণ্টেক্ট কৰি পেলাই কথাটো পাতি চাওঁ কি হয় বোলো। কেনেকুৱা কি তুমি কি কা হুম।
আপোনাক কি কয় মানে আপুনি ল'বনে বেগটো?
বেগতটো ময়ে ল'ম।
অঁ।
তাৰ মানে ধৰা তোমাৰ হেৰি হ'ল, কিবা এটা কম বুলি ভাবিলো পাহৰিয়ে থাকিলো নহয়।
অহ, আপোনাক এতিয়া দুটা বেগহে লাগিব।
অঁ, এতিয়া দুটা বেগ লওঁ। সেই দুইটা মিলি পেলাই কিমান মান পৰিব সেইটো মই ধৰা চাই ল'ম।
অঁ, আপুনি আহিলে মানে মই জনাই দিম অকণমান কম কৰি দিম।
অঁ, গম পাইছো বাৰু কম কৰি দিবা। তাৰনানে কি হেৰি তোমাৰ দুটা বেগ বনাওঁতে- কিমান দিন মান লাগিব?
উম, বেছি দিন নালাগে এনেকে দুদিন লাগিব। আৰু বাৰ্নিচ মাৰি কিনি শুকাব লাগিব যে খুব বেছি তিনিদিন লাগিব।
অঁ, তিনি দিনত ধৰা তোমাৰ কমপ্লিট হৈ যাব, নহয় জানো?
হয়।
অঁ, অঁ। তেতিয়া মানে মই ধৰা তোমাৰ এতিয়া মই অৰ্ডাৰটো আজি দিছো। ধৰা তুমি এতিয়াৰ পৰা লাগিলে- তোমাৰ ধৰা মই যোৱালৈ আজি হ'ল বৃহস্পতিবাৰ মই দেওবাৰ মানে চানদে- গ'লে ধৰা পাম মই তেতিয়া।
অঁ, হ'ব আপুনি দেওবাৰে আহিলে পাই যাব।
অঁ, তেতিয়া মানে মোৰ ল'ৰা- ছোৱালী স্কুলো বন্ধ থাকিব, মইয়ো ফ্ৰী থাকিম যে।
হয়, ঠিক আছে।
অঁ।
উম।
বাৰু হ'ব দিয়া ন।
অঁ, থেংক ইউ। আপোনাৰ লগত কথা পাতি ভাল লাগিল।
অঁ, থেংক ইউ, থেংক ইউ।
ৰাখিছোঁ।
তাই কৈছে থেংক ইউ, আপোনাৰ লগত কথা পাতি ভাল লাগিল।